হেল্ল'
শুনিছো নাই?
অ'হ শুনিছো।
কি কৰি আছো?
মই এই গেছলে যাবলৈ লৈছো, কেইদিনমান হ'ল, গেছ নাই।
ডি এছ চি নাম্বাৰো আহিলেনে কি তাবা?
ডি-এছ-চি নম্বৰ নাই অহা।
ৰেফাৰেন্স নাম্বৰটো?
আহিলে ৰেফাৰেন্সটো আহিলে।
অ'অ' এই হেৰি কৰিবি, ৰাতিপুৱা সোনকালে যাবি নহলে আবেলি টাইমত যাবি।
আবেলি টাইমলে থাকিব জনো গেছ?
এ' গেছ তাত অভাৱ নাথাকে নহয়।
নাথাকে বাৰু, কিন্তু আবেলি সময়লে দিয়ে নে নিদিয়ে। নিদু বুলি কৈ দিলে, পিছত দিগদাৰ হ'ব বা?
অ'হ। অ' সেইটো হয় বাৰু, কিন্তু মানে এই অলপ এই দুপৰীয়া টাইমত গলে মানে বহুত ভিৰ হয় তাত।
গম পাইছো এ ৰাতিপুৱাৰ পৰা যোৱাবোৰ তাত লাইন পাতি ৰৈ থাকিব লাগে যে
অ' মইতো সেইদিনাখন কেইটা চাৰে দশটা মানত, অ দশটাত গৈছো নেকি দশটাত চাৰে চাৰে দশটাত পোৱাকে গৈছো।
অ'হ।
মিনিমাম আঢ়ৈ ঘন্টা লাইন পাতিছো মই।
অ - অ।
মানে এটা দেৰটাতহে মই হেৰিটো পাইছো।
তাকে মই আকৌ তো এতিয়া গলে চাহ দেৰটা দুটা মানত গ'লে আকৌ পাম নে নোপাম বা?
অ' পাবি পাবি।
গেছটোতো এভেইলেবল থাকে?
অ', এভেলেবোল থাকে এ সেইটো হেৰি মানে এইটো কি বুলি কয় লাইনটো অলপ কমকে পাতিব লাগিব আৰু দেৰিকে গ'লে কিন্তু এতিয়া গ'লে অলপ বেছ ছিকে পতিব লাগিব।
অ', অ, অ,
সেইটো হয়, আজি কিমান দৌৰিলি?
আজি আঠপাক নে ন পাক দৌৰিলো।
ত তই আজি নপা বহুত সোনকালে দৌৰি দিলি দেখোন নপাক
নহয় বিশ মিনিট নে একৈশ মিনিট লগা নাই জানো
অ অ মোৰ মোৰ সেইদিনাখন আকৌ ন পাকত হেৰি লাগিলে আৰু গম পোৱা নে নোপোৱা
কিমান?
ৰ মই এপটো খুলি চাইছো তোৰ কিমান এক একৈশ মিনিট কিমান লাগিছিলে?
ৰ চাইছো ৰ দেই মোৰো তেতিয়া
ন পাকততো কিমান হৈছে তোৰ কিমান এ
থ্ৰি নাইন তিনি ঊনত্ৰিছশ ঊনচল্লিশ ঊনচল্লিছশ মিটাৰ আ নাই।
অ, উনচলিছৰ মিটাৰ
অ ঊনচল্লিশ মিটাৰ মানে তো আৰু এঘাৰশ মিটাৰ থাকিলে পাঁচ কিলোমিটাৰলে।
অ, আগৰ ডিটেলছটো ক'ত চাই আগৰ
এই ইউ বুলি আছে যে।
অ' তাত
তাত গৈ ৰেক এক্টিভিটি যা। মই তোৰ সেইদিনাখন ঊচন অ মোৰ ঊনচল্লিশ মোৰ সেইদিনাখন ন পাকত হেৰিহে হৈছে। শুনিছ নাই।
কিমান আছে।
এ ছয়ত্ৰিছশ হে হৈছে।
ন পাকত ছয়ত্ৰিশ হৈছে
দছপাক দৰিছ
নহয় দচ পাক নাই ৰ মই
মোৰ সেইদিনাখন নপাকত ছয়ত্ৰিছশ হৈছে আকৌ।
এ এপটোতাৰে তই কৈছ নহয় একোৱে নেদেখাই বুলি।
অ, একুৰিত নহয় চাগে মোৰ সেইদিনাখন অ' ছয়ত্ৰিশ মিটাৰ লাগিলে চ প্ৰায় ঊনৈছ মিনিট।
অ, মোৰ আজি তোৰ লাগিছে এ টাইমটো চাবলৈ হ'লে কি কৰিব লাগিব ৰ দেই।
একৈছ মিনিট কিমান চেকেণ্ড,
মভিং টাইম টুৱেণ্টি ওৱান পইণ্ট টু ফাইভ।
অ, চাৰে একৈশ মিনিট মানে
অ',
এ সেইটো হেৰি এইটো তেনেকে হিচাপ নম্বৰ ইহঁতে হিচাপ কৰি থৈছে নহয় তু বা বাৰ পাকত পাঁচ কিলোমিটাৰ আমিতো বা বাৰ পাকত মানে হেৰিতটো মিলাব লাগিব। এইটো বাৰপাক মাৰি টাইমিং মিলি টাইমিংটো মিলাবগে লাগিব আৰু।
অ অ নহয় হেতে হিচাপ কৰি থৈছে বুলি কৈছে হেতে নো কিহৰ হিচাপ কৰি থৈছে
এ ইহঁতি কিবা এটা টেপ চেপ লৈ হিচাপ কৰিছিলে চাগে নহলেনো ইহঁতি ইমান পাৰফেক্ট স কেনেকে মাৰি থাকিব কচোন এহেতেতো বছৰ বছৰ দৌৰি আছে ন। মানে হেৰি কিন্তু মানে ইয়াত সেৰিকে চাৰিশতকে বেছিয়ে আছে এপাকত
অ, চাৰিশতকে বেছি আছে আৰু তোৰ একদম পুৰা যে বাৰ পাকতে পাঁচ কিলোমিটাৰ সম্পূৰ্ণ হৈ গৈছে মানে তোৰ উাস হ'ব।
নহয় বাৰ পাকতকে বাৰ পাকত পাচ কিলোমিটাৰকে বেছি হয় মোক কৈছে।
অ' সেইটো অকমান বেছি হ'ব পাৰে।
কিন্তু মানে বাৰ পাকত ইহঁতে পাঁচ কিলোমিটাৰলৈ ধৰি থৈ দিছে আৰু আঠ পাকত বত্ৰিশ মিটাৰ।
অ।
আৰু চাৰিভাগত মানে এতিয়া আঠপাক নামাৰে মানে এই এই সেই পোচটাটোলৈকে মানে ফুটবলকে হেৰিটোলৈকে মানে সহ বছে নে কিবা এটা হিচাপ মাৰি থৈ দিছে সিহঁতি।
অ', হেৰি
মই হেৰি কৰিম মানে তোৰ এ ইয়াত যেতিয়া তোৰ মানে পাঁচ কিলোমিটাৰ হেৰিতটো আহি যাব ন' ষ্ট্ৰেইনতটো এতিয়া ৰ'ড ৰানিং কৰিব গুচি যাম ৰ'ড ৰানিঙত টো একৰেট সেইটো ওলাই
অ' সেইটো হয় তই মই একেলগতে দৰিম আকৌ তেতিয়াতো মানে দুইটা জুজটোও থাকে আৰু গৈ থাকিবও পাৰি গম পাইছ নাই।
মই সেইটোৱে ন মিলাব লাগিব তেনেকে
উম আজি তই ৰৈ দিলি মানে তই আগত আৰম্ভ কৰিলি যে সেই কাৰণে মানে মোৰ খেলি মেলি হৈ গ'ল।
অ' তো আৰু গ'লহেতেন বাওঁ এই হেৰি মানে উম, এই প্ৰথমতে মানে এই ৰোড ৰানিং কৰিলে হেনো চ্ছিন পেইনটো হয়। মানে তোৰ গোটেই ভৰি এই, তলৰ মাচেল কেইটা ষ্ট্ৰং নহয় ন?
অ'।
ডাইৰেক্ট হাৰ্ডিত পৰি যায় মানে সেইটোকাৰণে চ্ছিন পেইনটো মানে বহুত বহুত বেয়া বস্তু মানে এইটো
অ', এই মই পৰহি যে, দৌৰিছিলোঁ ৰাস্তাত
অ'
এই সেইদিনাখনৰ পৰা মোৰ সেই হাৰডি বিষতো আছে নহয়, তোৰ দুদিনলৈ থাকিলে।
অ', এই চিন পেইনটো এইটো বহুত বেয়া বস্তু মানে, বহুত বিষ হয়, হেনো
অ', অ', মোৰ সেই পৰহি দৌৰাটো দ-দুদিন লৈ থাকিলে নহয়, মই দুদিন দৌৰিছোঁ মই ৰাস্তাত দুদিন দৌৰিছোঁ নহয়, আমি।
অ', অ'।
কিন্তুটো ৰাস্তাত দৌৰিলে ই-ইমান কনচিষ্টেঞ্চি নাথাকে অকমান, অকণমান ৰৈ দিওঁ মাজতে, কিন্তু ফিল্ডত দৌৰিলে মানে সেই বস্তু টো, ভাল লাগে আৰু ৰ'ব নালাগে ডাইৰেক্ট গৈ থাকিব লাগে।
অ', কিন্তু ৰা-এই তই ফিল্ডত দৌৰাতকে ৰাস্তাত কিন্তু তই বেছি দূৰলৈকে দৌৰিব পাৰ আকৌ। মানে তাত তোৰ তাৰৰ্নিং চানিং নাহে যে মানে হেৰি হয়, আৰু তোৰ মানে ধৰি ল' তোৰ এতিয়া মাইন, মাইণ্ডত মানে তোৰ, তোৰ চলি থাকে ন' বাৰ পাক মাৰিব লাগিব, বাৰ পাক মাৰিব লাগিব, কিন্তু ৰাস্তাত মানে তোৰ ধৰি ল' ডাইৰেক্ট গৈ থাকিবহে লাগে আৰু।
মোৰ আকৌ তেনেহ'লে সলনি, মোৰ ভাগৰ মানে ৰাস্তাত অলপমান গ'লেই ভাগৰ লাগে ফুপনি উঠে, কিন্তু ফিল্ডত সিমানটো নালাগে জাস্ত মই এটাই ধান্দা মানে যে, ৰাউণ্ডটো কমপ্লিট কৰোগে, অকনমান আগবাঢ়ি
অ', অ', সেইটোৱে এই অলপ ষ্টাৰ্টিং হ'লেই মানে ৰাউণ্ড টো যেনে তেনে কমপ্লিট কৰি দিওঁ। সেইটো তেনে তে মানে এই ফিল্ডত দৌৰিলে আৰু ভালো হয় ন অলপ কিবা এ এই বেলেগো দৌৰি থাকে যে দেখি ভাল লাগে মানে।
অহ, সেইটো হয় সেইটোয়ে।
একেলগে দৌৰিবলৈ কাইলৈ কাইলৈ কাইলে কিমান মাৰিম বুলি ভাবিছো।
কেনেকে ভবা নাই অকমানতো ওপৰতল হৈ থাকিব মুঠতে লগত দৌৰিম আ।
এ নপাকতো মাৰিব চাবি আৰু।
অ-অ। সেয়া আমাৰ লগৰ কটিয়টোয়ে আজি কমকে মাৰিলে হয়ে নহয়।
অ, আজি কমকে মাৰিছে ছপাক মাইছে।
অ', তহতে আচলতে দুই নম্বৰ পাকটো কমপ্লিট কৰোতে তিনি নম্বৰ পাককটো যেতিয়া আৰম্ভ কৰিছো মই তেতিয়া তহতৰ লগতে
এ নহয় মই- মই হিচাপ কৰিছো তাতো যোৱাৰ পিছত মই ভালকে হিচাপ কৰিছো।
অ-অ।
মই মানে কিন্তু।
অহ ',
ত' মোটকে বেছি স্পীড দুই চোৱাব।
কেনেকে আকৌ মোৰ দেখোন
মানে ম মই যেতিয়া ৰ টাইম বেছি কথা কওঁ মই আজি কথাটো কৈছো। আজি মানে মই টাইম চাইম নাইছোৱা নহয়। অকল দূৰিছো হে। মই মানে তেতিয়া ৰৈ দিলো নহ তেতিয়াই তিনিপাক কমপ্লিট কৰি দিলি নহয় গম পাইছ নাই সেইটো কথাটো।
আহ, সেইটো হয় বাৰু।
আহি থাকোতে তই দুপাক হৈছে। তই মোক দুপাকৰ লগ কৰিছ। তাৰ পৰা মই আহি যেতিয়া বহিছো, তই তেতিয়া তিন নম্বৰ পাকটো আদায় হৈছে, তই আহি বহিছো আকৌ।
আহ, সেইটো হয় বাৰু। তই খোজ কাঢ়ি কেলে দিলি?
এ দৌৰি হেনো খোজকাাঢ়ি দিব লাগে। মোক এই ফিল্ডৰ দাদা কেইজনে শিকাইছে।
অ'।
নাজানো ইয়াত কি লজিক থাকে, বা হেৰি থাকে নাজানো মোক থমা এই হেৰি যে অ', এই সিও কৈছিলে মানে, তোৰ ৰানিং কৰি কৰি মানে সে এইটো কি বুলি কয় খোজকাঢ়ি দিব লাগে।
অ', অ', অ'।
মানে অলপ এপাক দূৰ মই মানে চবক। খোজ কঢ়াদেখিছো চব অকে মই সেইটো কাৰণে ময়ো ফল কৰিছো, আৰু
অহ ',
মানে ঘপকে ৰৈ দিলে উশাহটো কিবা এটা হৈ যায় পাৰে মানে ৰিলেক্স হয় নেকি? খোজ কাঢ়ি দিলে।
অ- অ আৰু মানে কি দৌৰি থাকোতে হাওফাওত যিহেতু জোৰ পায় ন কষ্ট হয় হাওফাওত। টো কষ্ট পায়। খোজকাঢ়ি দিলে চাগে লাহে- লাহে সেই কষ্টতটো মানে নাইকিয়া হয় আৰু একেচাতে ৰৈই দিলে চাগে। ডাইৰেক্ট কিবা এটা পাই যায় চাগে তোৰ দৌৰোতে এনে কঁকাল বিষাই নাই?
নাই, তোৰ?
মোৰ ককালৰ এই, মোৰ যে উঠি থকাকন সেইকন বিষাই নহয় খুব।
কেলে আকৌ।
জানো কেলে বিখাই। অকমান মানে বিষাই নহয়, ধৰে মানে টানি টানি ধৰে।
মোৰ তেনেকে মোৰ নধয়ে নয়, মোৰ নৰ্মেল তটো উশাহ চুটি হয়। অ', ভৰিকিটা, ভৰিকিটা এই হেৰি হৈ যায় আৰু
জ্বলে।
অ'। ভৰি জ্বলাটো নৰ্মেল বাৰু দৌৰিলে এইটো।
অ', সেইটো ধৰ সেইটো বাৰু নৰ্মেলেই, সেইটো জ্বলিবই আৰু। ক্ষীনাই গৈছোঁ আকৌ মই তোৰ দৌৰি, দৌৰি।
অ', অ', গম পাইছোঁ সেইটো কেলৰি বহুত বাৰ্ন হয়, নহয় দৌৰিলে। তই বেছিকে খাব ল।
তাকেহে।
উম। মইতো মই তোক পুৰা কেলৰি দি থাকো বাৰ্ণ কৰি থাকো।
কেলৰি কি তয় কি খাৱ ভাত খাৱ নে মাংস চাংস সৰহকে
নাই নাই মা ভাততহে কেলৰিটো বেছি থাকে।
অ' কাৰ্বচটো থাকে।
অ' হেৰি মই হেৰি কৰো মানে তোৰ এই আবেলি টাইমত
অ',
এই আলু দুটা কাটি ভাজি নিজে ভাজো।
অ'
আমাৰ তাত ডিম এটা এনেকে ভাঙি দি দিওঁ আৰু এনে ভাজি। তোক মই ভাত একাহি মান লৈ লওঁ পুৰা তাৰপৰা তেনেকে খাই দিওঁ পুৰা।
অ' মই আজিঅপা পৰা সেইটো কৰিব লাগিব ভালকে খোৱাটো কৰিব লাগিব কালি আমাৰ মানে ছিলো কেনেকে কি কৰিম এতিয়া ৰানিং উ কৰি আছো জিমো গৈ আছো তাৰপিছতে তোৰ চাত জিপিতিয়ে কৈছে এইটো মানে তোমাৰ বডিটোৱে ৱেইট গেইনতো পাৰা খালি খাদ্যটো অলপ বেছি বেছি কেলৰি আৰু প্ৰটিন ইনটেকটো বঢ়াব লাগিব বুলি দিছে।
অ' এই হেৰি মানে এইটো কি বুলি কয় এই এইটো যেতিয়াই এনাৰ্জিটো মানে কেলৰি চেলৰি গোটেই বাৰ্ন হৈ যাব এনাৰ্জিটো নিজে ল' হৈ যাব ন। ন মই সেইটো কাৰণে সেইটো কাৰণে ময়ো গম পাইছো মানে কথাটো সেইটো কাৰণে। মইয়ো পুৰা দি আছো আৰু
অ', গম পাইছো নাই খাব লাগিব খাব লাগিব তোৰ দুপৰীয়া আৰু ৰাতিৰ সাঁজটো ভালকে খাই দিম আৰু ৰাতিপুৱাটোটো খাওৱে বাৰু খালী এই গৰমৰ কেইদিন খাবলে মন নাযায় আকৌ, গৰমটো বেছি। খাবলৈ বুলি ক'লে মানে কি বুলি কম আৰু। মা মনটো কোচ খাইহে আহে গৰমত।
মই এই দৌৰাপা তোৰ দুপৰীয়া ভাতটো ধৰিলো নহয় মোৰ এতিয়া অটমেটিক দুপৰীয়া ভোক লাগে মানে।
অ', অ', তেতিয়া ভালেই তই আগতে আকৌ খোৱা নাছিলি হয় নহয় মোক
অ', অ', মই আগতে অকল দু- দুটা টাইমো খাওঁ আজিকালি তিনটা টাইমো খাওঁ।
ভালে দে এনেকেই প্ৰগ্ৰেছ হ'ব আৰু তই দৌৰাৰ কাৰণে তোৰ কাৰণে ভালে হৈছে